অ শুনিছো দিয়ক কি কৰি আছে
এ মই আছো এনে আপুনি কি কৰিছে।
এ মই মানে পথাৰৰ পৰা আহি পাইছো। হে বুজিছে ৰোৱা লগাই আছো যে আজি অলপ মানে ৰাতিলৈ কাম চলালো আৰু মানে আমাৰ- খোৱা বোৱা আপোনাৰ পথাৰতে খালো দিয়ক চাহ, চাহ খালোঁ।
কি খালে?
উ চাহ খা, লো পথাৰতে-
চাহ খালে ন!
জলপান জলপান টা খালো মানে আমাৰ পথাৰতো মানে। আমাৰ মাটি য'ত মানে মাটি আছে তাত মানে আমাৰ ঘৰৰ পৰা অলপ দূৰ মানে যাব লাগে। আৰু
হয় হয়।
গতিকে গতিকে তাতে মানে ঘৰ এতিয়া চাহ তাহ ভাল ভাল সকলোৰে ভাল ভালে কৌশলে আছে দিয়ক। আপোনাৰ হয় হয় আজি আপোনাৰ বাৰ গৰাকী ৰোৱনী, লগাইছো মানে মোৰ ম মাটি আছে পোন্ধৰ বিঘা প্ৰায় পোন্ধৰ বিঘা মাটি আছে মানে। বাৰ কঠিয়া পেলাইছো অ বাৰগৰাকীৰ, ৰোৱনি লগাইছোঁ এই তাৰে আজি কাম কাজ খিনিয়ে কৰি আছিলোঁ।
হয় হয় হয়। আপুনি এনে কি কি খেতি কি খেতি কৰিছে এইবাৰ
মই আপোনাৰ এ অ বৰা জহা
হয়
তাৰপিছত আৰু আৰু এটা আপোনাৰ আছে মানে এটা আপোনাৰ চাইনিজ- ধান, এটা আছে।
হয় হয়।
সেই নতুনকে আপোনাৰ বীজ আহিছে সেইবিধ কৰিছো এবাৰ মানে লাগন ভাল হয়। আৰু- তাৰ তাৰ তাৰ পাছত আপোনাৰ শাক -পাচলি বুলি ক'ব গ'লে আপোনাৰ। বন্ধাকবি আপোনাৰ হেৰি জাতিলাও, ৰঙালাও, তাৰপিছত তিঁয়হ, তিয়হ কোমোৰা, জিকা,
হয়।
পটল তেনেকে মই পাঁচ বিঘা মাটিত সেয়া খেতি কৰিছো।
হয় পানীতটো আপুনি মেচিন দি দিয়ে নে নে কি?
হয় হয় মোৰ নিজ নিযৰ মানে মেচিন আছে। আৰু আপোনাৰ- চৰকাৰী ফালৰ পৰাও আমাক নি চ পৰা- তাৰ মানে মেচিন আমাক যোৱা যোগাৰ কৰি দিয়া হৈছে।
হয় হয় ভালেই বাৰু ন। হয় হয় আপোনাৰ এয়া। কৃষি কিবা ঋণ এটা দিয়ে নহয়, সেইটো পায়নে নাপায় আপুনি?
নাই, বৰ্তমান মই, কৃষিৰ এইটো মানে, কি হয়, মানে আজি আ, কালিৰ দিনত মানে আপোনাৰ চৰকাৰে বস্তুবোৰ আপোনাৰ ভালে দিয়, কিন্তু
অ, এতিয়া পাইছে, পাইছে। আপোনাৰ নেটৱৰ্কতটো বহুত বেয়া হৈ আছে, দাদা।
কি হয়, যি ম, মানে
হেল্ল,
পৰ, মানুহে নকাৰ মানে
দাদা আপোনাৰ মাতটো অহা নাই, ভালকে।
হয়।
অ, শুনিছো এ
এতিয়া শুনিছে নে? অ, মানে আপোনাৰ যি মানে চৰকাৰী হয়, চৰকাৰী যি আপোনাৰ মানে বিষয়ববীয়া আছে তেওঁলোকে মানে কি কৰে, আপোনাৰ মানে, এইবিলাক কৃষি লোন, ঋণ-চিণ আপোনাৰ মানে এইবিলাক। আমাক নিজে দুখীয়া শ্ৰেণী মানুহক নিদিয়ে মানে পইচা দিলে তেওঁলোকে কামতটো সোনকালে কৰি দিয়ে, নহ'লে নকৰে।
হয়, হয়, আপোনাৰ ওপৰৰ পৰা আপোন ঠিকেই গম পাইছে নে তলৰ শ্ৰেণীৰ মানুহখিনিয়ে খাই থৈয় দিয়ে গম
হয়, হয়, হয়, হয়, হয়, একদম সত্য কথা। আ, মানে আপোনাৰ সেইবোৰৰ কাৰণে আজিকালি দিনত মানে আমাৰ দেশখন আগবাঢ়িব পৰা নাই ন, দিলে মানুহবোৰক ক'ব গ'লে, আ তে, দালাল যি মানে দালাল লাগে ন, তেওঁলোকে দুটকা পাব কাৰণে তেওঁলোকে মানে আমাৰ দুখীয়া শ্ৰেণীৰ ৰাইজৰ ওপৰত মানে, আপোনাৰ মানে, মাধ মাৰ মাৰি দিয়ে আৰু যাৰ ফলত হয়, হয়। যাৰ ফলত আমাৰ মানে বিভিন্ন ধৰণৰ আমাৰ অসুবিধা হয় ন, সেইবাবে চৰকাৰে, চৰকাৰক দুখিলেও নহ'ব। কিছুমান ক্ষেত্ৰত চৰকাৰে দিয়াতোন ভালদৰে দিয়ে, হয় নে নহয় কওঁকচোন।
হয়, হয়, সেইটো আপুনি একদম সঁচা কথা কৈছে বাৰু। কি ক'ব আৰু আপোনাৰ মানে। এই খেতি-বাতি ভালে চলিছে আপোনাৰ, আমাৰ মানে আপোনাৰ বৰ প্ৰমাণ মানে আপোনাৰ ধান ৰোৱা মানে ৰোৱনী লাগি আছে আমাৰ। ধান খেতি কৰিছো।
হয়।
এইবাতো আপোনাৰ আৰু মৰাপাতৰ খেতি কৰিছো আৰু এক চাইডে আমি খৰিগছৰ খেতি কৰিছোঁ, এবাৰ আমাৰ খেতি সিমানেই আৰু। গম পাইছেনে, আৰু মানে আমাৰ মে চিন, নাই মানে আমি মানে বেলেগৰ মেচিন যে, সেনেকে ভাড়া দিব লাগ এই, আমি তেনেকয়ে মানে পানী যোগান ধৰো আৰু গম পাইছে, নহ'লে আমি আৰু এটা কি কৰিছো জানে নে, গাঁত এটা সানি থৈ দিছো গাতটোত আপোনাৰ মানে বৰষুণৰ পানী যোনটো জমা হয় ন, সেই পানীটোও আমি প্ৰয়োগ কৰো।
হয়, হয়, নাই এইটো ভাল, ভাল, ভাল, পদক্ষেপ মানে আপোনাৰ কি হয় বৰষুণৰ পানীতটো আপোনাৰ এনে ব, এনে মেনে অঠালে যোৱাতকৈ আপোনাৰ যদি তাৰ এটা যদি উচ্চিত ব্যৱহাৰ কৰি পেলাই আপুনি খেতি পথাৰত যদি দিব পাৰে ন সেইটো আৰু বহুত মানে ভাল এটা পদক্ষেপ আপোনালোকে লৈছে ভাল লাগিছে শুনি, আচলতে হয় মানুহবোৰে আচল তে সেইবোৰ কৰিব লাগে। সকলোৱে কেনেকে কিদৰে সহজ পদ্ধতিৰে কিদৰে ভাল এটা ফল পাব পাৰি ন তাৰ ওপৰত গুৰুত্ব দিয়াটো আচলতে উচিত হয়।
হয় হয় সেইটো হয় বাৰু, বাকী আজি আপোনালোকৰ ভাতৰ লগত কি আছে?
আমাৰ ভাতৰ লগত আজি বিশেষ একো নাই দিয়ক মানে হেৰি হ'ল মই পোৱা ভাগতে মানে আমাৰ আজি পুখুৰীটো পিছফালৰ পুখুৰীটো মানে মই মানে সিঁচিছিলো।
হয়।
তাতে কাৱৈ কাৱৈ গৰৈ কেইটামান লাগিছিলে খালৈত এ তাকে সেইকেইটাকে এতিয়া চাগে বনাইছে চাগে।
হয়।
এতিয়া কাম চাম কৰি পেলাই কাম চাম কৰি পেলাই মানে আপোনাৰ মানে বহুত মানে এতিয়া ভাগৰ যুগৰ লাগে ন এতিয়া ক'তনো ভাত খোৱা হ'ব তাকে আৰু পুৱা ভাগতে উঠি পেলাই খাই দিম এতিয়া ভাত চাত খোৱা নহয় আৰু।
হয় হয়।
হয় সেইটো হয় বাৰু। আপোনাৰ? মানে পুৱা ভাগতে খোৱা হয় যে হয়। আপোনালোকে ছয়টা কাম চাম কৰি থাকা মানুহ ৰাতিপুৱা আপোনাৰ সোনকালে উঠিটো ভাত খিনিয়ে খাই দিয়া যায়।
হয় হয়।
অঁ সেইকাৰণে, আৰু ৰুৱনীকো চাগে আপোনালোকৰ ঘৰ পৰাই দিয়ে নে কি?
আমাৰ ঘৰৰ পৰাই আম ঘৰৰ পৰাই সকলোখিনি আমাৰ ঘৰৰ পৰাই যোগান ধৰা হয়। মানে তেওঁলোকক, তেওঁলোকক আজি এ বাৰজনী যোৱাকালি আমাৰ পোন্ধৰ পোন্ধৰ গৰাকীয়ে লাগিছিলে। আজি বাৰ গৰাকীক আমি লগাইছো মানে বাকী কেইগৰাকী কিবা বোলে বিয়া এখন আছে বোলে তাত বিয়ালৈ গৈছিল গ'ল যে।
হয়।
গতিকে আজি বাৰ গৰাকী আহিলে তাকে আজি দুবিঘা মাটি আজি অহহ' সম্প সম্পূৰ্ণ হ'ল বাৰু কঠিয়া পেলোৱা আৰু আছে।
হয় হয়।
আৰু তেৰ তেৰ বিঘা মাটি বাকী আছে আৰু। আৰু আপোনাৰ এ এসপ্তাহ দহ দিন মান লাগিব চাগে গোটেইখিনি শেষ হোৱালে।
হয় এয়া তেওঁলোকক আপোনালোকে ভাতৰ লগত কি দিয়ে এনে?
তেওঁলোকক চাওক তেওঁলোকক এতিয়া তেওঁলোকে আহোতে ঘৰৰ পৰা আহোতে মানে তেওঁলোকে লঘোনে নাহে তেওঁলোকে মানে গৰম ভাতটো খাই আহে দেই।
খাই আহে হয়।
খাই আহে তাৰপিছত ইয়াত আহি ইয়াত আহি পোৱাৰ লগে লগে আপোনাৰ তোমাৰ পুৱা তেওঁলোকে ইয়াত মোৰ ওচৰত ছটা সাতটা বাজে গৈ আহি পোৱালৈ।
হয় হয়।
আহি পায় তেওঁলোকে তেওঁলোকক চাহ দি দিওঁ চাহ জলপান দিওঁ চাহ জলপান দিয়াৰ পিছত তেওঁলোকক
হয়।
এ তামোল পাণটোন তেওঁলোকক যোগাৰ ধৰিয়ে- থাকিব লাগিব সময়ত।
ধৰিয়ে থাকিব লাগে অ তামোল পাণ বাৰু লাগে আপোনাৰ ৰুই - যেতিয়া আপোনাৰ কঠীয়া ৰুই থাকে তেতিয়া সিহঁতে মুখ এখনটো ভৰাই লবই লাগে। তেওঁলোকক লাগেই বাৰু সেইটো আমাৰও হয় বাৰু আমাৰও দিয়া যায় হয়।
হয় গতিকে জলপান চাহ দিলো জলপান চাহ দিয়াৰ পিছত আ- আপোনাৰ তামোল পাণ তেনেকে যোগাৰ দি থাকিব লাগে আৰু আপোনাৰ মানে কি হ'ল এ দহ- দহটা বা আপোনাৰ -
দহটামান বজাত তেওঁলোকক আকৌ অ জলপান দিয়া হয়। নহ'লে হেৰি হেৰি দিয়া হয়। কিবা খিনি আপোনাৰ যদি কিবা কঁঠাল চঠাল যদি থাকে তাক কাম লৈ যাওঁ পথাৰত। চবে খাওগে, নহলে চাহ তাহ বনালে ঘৰৰ পৰা চাহ লৈ যায়। এই দহটামান বজাৰ খানাত দহটামান বজাতো দহটামান বজাতো তেনেকেইে যায়গে আও তাৰ পাছত আকৌ হয়। তাৰ পিছত আকৌ দুপৰীয়া আহাৰটো আকৌ সেই পথাৰতে আকৌ মাহঁতে লৈ যায় আৰু পেকিং কৰি পেলাই ঘৰ - পা লৈ যায়।
আৰু কিন্তু এটা কথা কিন্তু পথাৰত খোৱা মজাটোয়ে বেলেগ আ- আপোনাৰ এনেকে লগে ভাগে যে সকলোৱে মিলি আপোনাৰ কলপাত লৈ- যাব লাগে নহলে আপোনাৰ কলৰ ঢকুৱা যে যোনটো ঢকুৱা বুলি কয় আপোনালোকে কি কয় নাজানো বাৰু।
হয় হয় আমাৰ ইটা ঢকুৱা বুলিয়েই -
হয় কলৰ যোনটো গা গছৰ পৰা কাটি কেনে ওলোৱা হয়। সেইটোও হওক নহ'লে কল - পাত হ‌ওক আৰু পথাৰত এনেকে লগে ভাগে এসাঁজ খাই খুবেই ভাল লাগে।
হয় হয় আমি সকলোৱে এতিয়া তাতে আমি মানে গীত মাত - জুৰি আমি সকলোৱে আনন্দ ফূৰ্তি কৰি একেলগে ভাত খাওঁ আমি, আচলতে - পথাৰত আচলতে কাম কৰিলে আচলতে সকলোৱে যেতিয়া একেলগে কৰো ন কাম কৰাৰ নিচিনা নেলাগেই।
কাম কৰা নিচিনা নালাগে আপোনাৰ ভাল লাগে হয় হয়।
ভাল লাগে ভাল লাগে আৰু সময়টো কেতিয়া মানে - যায়গে মানে কোনো ধৰিবই নোৱাৰে আৰু ভাগৰো ইমান নেলাগে। আজি আজি মই আজি মই ঘৰৰ পৰা প্ৰায় - আপোনাৰ চাৰিট মান বজাতে ও ওলাই গলো আৰু মই এতিয়া আহি পাইছো। সময়টো কেতিয়া গ'ল মানে ধৰিব পৰা নাই এতিয়া প্ৰায় আপোনাৰ - নিশা প্ৰায় আপোনাৰ ন বাজিব হ'ল, মই এইয়া এতিয়া গা এতিয়া ধুম এতিয়া মানে গোটেই গা মানে বুকুৱাই মানে লু - লুতুৰি পুটুৰি হৈ আছো। মানে আপোনাৰ পথাৰত মানে আলি অলপ বান্ধিলো মই, এতিয়া আও ৰুৱনি সেইজনীক কেইজনীক - কেই কেইগৰা - কৈছো আপোনালোকে হেৰি কৰক কঠিয়াটো ৰুই যাওক। মই আলি বান্ধি গৈছো হয়। তাকে আপোনালোকৰ আপোনালোকৰ আপোনালোকৰ শেষ হ'ল নে?
নাই নাই আমাৰ আৰু - আপোনাৰ এবিঘা আছে আমাৰ শেষ হ'ব আৰু গম পাইছা নাই। আমাৰ বাৰু ইমান কেইজনী ৰোৱনী লগা নাই আপোনাৰ - সাতজনী লাগিছে।
সাত গৰাকী ন?
হয় হয়। আপোনাৰতো আমাৰ এ মৰাপাট - আৰু আপোনাৰ হৰি গছ খেতি কৰা গৈছে আৰু অলপ মাটিত আমাৰ ধান কৰা গৈছে আৰু।
হয়
হয় আমাত
আপোনালোকৰ আপোনালোকৰ মানে সৰ্বমুঠ কব- ক'ব গ'লে কিমান আপোনাৰ কেইবিঘা মাটি?
আমাৰ আপোনাৰ উম পোন বাৰ বিঘা মান হ'ব চাগে
বাৰ বিঘা ন অ বাৰ বিঘা আপোনাক কেইবিঘা মাটি ৰোৱা পোতা হ'ল বাৰু আপোনালোকৰ
আপোনাৰ পাঁচ বিঘামান আপোনাৰ ৰোৱা পোটা হৈছে।
হয়
হয় আৰু বাকী আপোনাৰ এ আ অলপ বোলো আপোনাৰ সৰি গছ কৰা গৈছে, অলপ আপোনাৰ মৰাপাত কৰা গৈছে
হয়
আৰু বাকিখিনি কৰি আছে আৰু বুইছে।
চবজি খেতি নকৰে তেনেকে
চবজি আপোনাৰ ঘৰতে যিখিনি ৰোৱা যায় আপোনাৰ সেইখিনিয়ে আৰু বুই-